ঔ
আপুনি অসমীয়া হয়নে?
হেল্ল' অ শুনিছো শুনিছো তুমি শুনা পাইছানে বাৰু?
হেল্ল'। অ হয় হয় শুনিছো শুনিছো।
অ কি কৰি আছা?
মই এ অকমান ভাতকেইটা খাই এতিয়া অলপ আগফালকে বহি আছোতো তুমি?
অ মই এই, মইয়ো ভাত পানী খাই বৈ আহি পেলাই বোলো অলপ বহো বোলো। তোমালৈকে ফোন কৰো বহুত দিন হ'ল ফোন চোন কৰা নাই বাকী খবৰ খাতি ভালে নহয়।
খবৰ খাতি ভালে আছো বাৰু অ তোমাৰ ভাল নহয়।
ভালেই ভালেই, তাকে বহুত দিন হ'ল তুমিও খৰ খাতি লোৱা নাই মই বোলো মইে ফোন এটা কৰো বুলি ফোন কৰিলো, বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে?
অ তাকে তাকে ভালে কৰিলে বাৰু মই মানে অলপ। ব্যস্ত আছিলো সময়ো পোৱা নাছিলো, তাকে কি বিষয়ৰ ওপৰত পাতিম বুলি ভাবিছেক?
অ বিষয়টো মানে এনেধৰণৰ হ'ব এই আজিকালিৰ দিনত যে যি ৰিলচ যে মানে তোমাৰ যি চৰ্ট ভিডিঅ' সেই চৰ্ট ভিডিঅৰ মানে যি প্ৰভাৱ পৰিছে সেই তাৰ ওপৰতে কথা পাতো বুলি ভাবিছো মানে।
অ হয় হয় বেয়া নহয়।
হয়।
উম।
মানে তোমাৰ এতিয়া চাবলৈ গলে আমাৰ যি মোবাইলত মানে ৰিলচ ওলাই যি চৰ্ট ভিডিঅ ওলাই, তাৰ ফলত আমাৰ কিছুমান কিন্তু উপকাৰ হৈছে গম পাইছা নে?
অহ তহতৰ
অ এতিয়া তুমি এতিয়া চাবলৈ গলে কি হয়, অ তুমি যেনিবা এতিয়া ধৰি লোৱা তুমি এটা কিবা এটা টপিকৰ ওপৰত ভিডিঅ' চাবা যেনিবা দেই, তাৰপিছত মানে তোমাক অক মানে অলপ কথাহে জানিব লেলাগে কিন্তু তুমি যদি এক এঘন্টা, দুঘন্টা যদি মানে ভিডিঅ'টো চোৱা তোমাৰ সময়ৰ লোকচান হ'ব হয়নে?
হয়, হয়, অ তাকে।
কিন্তু তাৰ তুলনাত যদি তুমি যদি ৰিলচ মানে এনেকুৱা চত ভিডিও দ্বিতীয়টা যদি চোৱা তোমাৰ মানে কম সময়ত মানে তুমি তোমাৰ ভাল হ'ব আৰু।
হয়, হয়, অ তাকে।
হয়, হয় সেইবাবে ৰিলচটো মানে ভালেই আৰু ৰিলচ মানে ৰিলচটো বনাই বহুত মানুহ আজিকালি ফেমাচো হৈ গৈছে, গম পোৱা নাই তুমি সেইটো কথা।
হৈছে হৈছে অ গম পাইছো।
এতিয়া তুমি চাবাচোন এই এইবোৰ মানে তোমাৰ আহ আমাৰ যি ডিম্পু, যে ডিম্পু
অ, হয়, হয়, হয়, হয়।
ডিম্পু দাতটো আজি হেৰি এইটো কি বুলি কয় ইউটিউবত ভিডিঅ' দি মানে তেনেধৰণেটো তেওঁ মানে ফেমাচ হৈ গ'ল। আচলতে ৰিলচটো মানে ৰিলচ বনাই মানুহ ফেমাছ হ'বলৈ মানে বহুত মানে সহজ পদ্ধতি এটা।
হয়, হয়, অ।
আৰু মানে উপাৰ্জনৰ এটা ভাল দিশ ৰিলচ। ত গম পাইছা, মানে অ ৰিলচৰ মানে ফলত মানে অ লাভ কিছুমান হয় কিন্তু ৰিলচৰ কিন্তু লোকচান কিন্তু অলপ বেছিকেয়ে আছে আকৌ দেই।
হয়, হয়, তাকেহে।
এতিয়া তুমি চাবলৈ গ'লে ৰিলচৰ লোকচানৰ মানে অপকাৰ কি গম পোৱা নাই? এই আজিকালি সৰু সৰু ল'ৰা ছোৱালী বোৰে একদম মানে ৰিলচ চাই, চাই, চাই, চাই নিজৰ মানে সময়তটো মানে বহুত মানে অপব্যবহাৰ কৰা আমি দেখা পাইছো।
হয়, হয়, অ তাকে।
মানে তোমাৰ এটা কথা সেই কথাটো মানে সেইটো আচলতে লৰা ছোৱালীৰ দুখ নহয়, সেইটো আচলতে মাক বাপেকৰে দোষ আজিকালি মানে যি জেনেৰেচন হৈছে। কি হৈছে মানে, অ সৰু সৰু ল'ৰা - ছো ছোৱালীবোৰে খাব মন নকৰে নতুবা মানে কিবা কথাত কান্দে, কন্দাৰ লগে লগে বা খাব মন নকৰিলে কি কৰে মাক - দেউতাকে হাতত মোবাইলটো তুলি দিয়ে।
অ হয় হয়।
তুলি দিয়াৰ ফলত কি হ'ব? মোবাইলটো যেতিয়া হাতত লব লোৱাৰ ফলত ইউটিউব টো উলিয়াব, ইউটিউব টো উলিয়াই পেলাই তাত যেতিয়া ৰিলচ যেতিয়া স্কল কৰি থাকিব, কৰি থাকিব তেনেকে মানে সেইটো এটা অভ্যাসলে পৰিণত হৈ গুচি যাবগে, সেইটো একদম ডাঙৰ হলেও মানে সেই টো থাকি গুচি যাব গম পাইছা?
থাকিব থাকিব অ তাকে।
অ আৰু ৰিলচটো চোৱাৰ লগে লগে মানুহৰ সময় বেছি বহুত গুচি যায়। তুমি এতিয়া চা চাবাচোন ৰিলচ যেতিয়া চাই থাকিব চাই থাকিব মানে এটা ৰিলচ চালে আকৌ এটা চাবলৈ মন যায়। গম পোৱা? এইটো মানে এটা নিচা নিচিনা হৈ যায়।
উম, উম, তাকে।
উম। আৰু অ তোমাৰ আহ আৰু কিছুমান মানুহে আকৌ কি কৰে ৰিলচ বনাই, কিছুমান মানুহৰ মানে ফিমাচো হয় আৰু টকাও উপাৰ্জন ভালকে কৰিব পাৰে। কিন্তু আন তাৰ তুল তাৰ মানে তাৰ পৰিৱৰ্তে আন কিছুমানৰ কি হয় এই মানে ৰিলচ বনাই, বনাই পেলাই তেওঁলোকৰ মানে ভালকে লাইক নাহে আহ শ্বেয়াৰ নকৰে, কোনেও বা ভিৱাৰ্চ নাহে, তেওঁলোকে কে তেতিয়া কি হয় তেওঁলোক হেৰি ডিপ্ৰেশ্যনত গুচি যোৱা আমি দেখা পা কিছুমান মানুহ হ আচলতে সি সেইটোৱে কথাটো, মই এটা কথাই কব বিচাৰিছো তাৰ ওপৰত যে আমি ৰিলছটো ব নাব লাগে সেইটো মানে তোমাৰ যি এ ফেমাচ হোৱাৰ এটা পদ্ধতি।
হয় হয়।
উহু সেইটো কৰিব লাগে কিন্তু আমি এনেধৰণে সেই বস্তুটো লৈ ল'ব নালাগে যে সেইটো মানে আ তোমাৰ একেবাৰে জীৱনৰ সেইটো এটা বহুত ডাঙৰ অং শ বুলি আমি লৈ পেলাই ৰিলচ বনাবলৈ ল'ব নালাগে গম পাইছা নে? মানে যে এই ৰিলচ টো বনাই আছো, কেতিয়াবা ফেমাচ হলে হ'ম আৰু বুলি কৈ পেলাই তেনেকেহে আমি বনাব লাগে। আচলতে আমি সেইবোৰ মানে বহুত মানুহ আজিকালি ডিপ্ৰেচনত গুচি গৈ পেলাই মানে চি এ এইটো বুলি কয় আ মহত্যা কৰা আমি দেখা পাইছো গম পাইছা?
পাইছো পাইছো অ তাকে।
হয় হয়। সেইকাৰণে মানে ৰিলচৰ যিমানখিনি ভাল- বেয়া আছে, অ ভাল গুণ আছে নহয় তাৰ তুলনাত বেয়া গুনো বহুত দে খা পাইছো আমি আৰু আজিকালি যি মানে দিন হৈছে এ আইৰ দিন হয় নে? এ আইত মানে এনেকুৱা আ মানে কিছুমান অ মানে অদৰ কাৰী কথা তাৰ মানে এয়াই যে বনাই পেলাই, এ সঁচা - সচি নিচিনাকে বনাই, বনাই পেলাই ৰিলচ হিচাপে মোবাইলত এৰি দিয়ে। তাৰপিছত সেইবোৰ যেতিয়া মানুহে চাই, মানুহে সেইবোৰ সঁচা বুলি ভাবি লয় কিছুমান কথা গম পাই
অ সেইটো হয় সেইটো হয়।
অ সেইবোৰ আচলতে মানে সেইটোৱে, সেইবাবে আমি ৰিলচ চাব লাগে, ৰিলচ মানে তোমাৰ আ কিবা এটা তুমি টপিক জনা নাই? তুমি এনেকে চাইন্সৰ কথা হওক, মেথছৰ মানে কিবা এটা অংকই হওক, যেনিবা দেই তুমি পঢ়া নাই। তুমি ঘপককৈ মানে এনেকে এটা দীঘল ভিডিঅ চা মানে তোমাৰ সময় নাই, তুমি আ ঘপককে দুই মিনিট তিনি মিনিটৰ এটা শৰ্ট ভিডিঅ' চাই দিলা, ৰিলচ চাই দিলা সেইটোত তোমাৰ অপকাৰ একো নাই। কিন্তু যদি তুমি হাততে মোবাইলটো লৈ যদি দিনৰ দিনটো যদি ৰিল চাই থাকে ইটোৰ পিছত সিটো ৰিল। ইটোৰ পিছত সিটো তেতিয়া তোমাৰ কি হ'ব তোমাৰ? অ তোমাৰ শৰীৰটো নষ্ট হব, শৰীৰৰ একমাত্ৰ চকুকিটা, চকুকিটা মানে কি হয় আ তোমাৰ যেতিয়া একেৰাহে চাই থাকিবা, তোমাৰ কি হব চকু নষ্ট হোৱা দেখা যায়। তাৰপিছত আৰু আজিকালিতো এটা কথা লক্ষ্য কৰিছা চাগে সৰু- সৰু ল'ৰা - ছোৱালীবোৰে যে একদম সৰুতে যে চচমা পিন্ধিবলগীয়া অৱস্থা হৈ যায় হয় নে নহয়?
হয় -হয় অহ, সেইটো হয়।
অ, সেইবোৰ কথা আচলতে সেইবাবে মানে ৰিলচটো যিমান ভাল বস্তু আৰু সি তাতকে মানে অধিক বেয়াহে মোৰ মতে। বুজিছা বাকী ইয়াৰ ওপৰত তোমাৰ অলপ মতামত দিয়াচোন?
তাকেহে তুমি যিখিনি কথা কৈছা গুৰুত্বপূৰ্ণ কথা কৈছা এতিয়া আজিকালি যে ৰিলচ হয় ৰিলচটো তোমাৰ আমাৰ যুৱ প্ৰজন্মৰ মাজত মানে জীৱনৰ এটা ডাঙৰ অংশ হগ এতিয়া তেওঁলোকে যে ইনষ্টাগ্ৰাম হওক বা ফেচবুক বা আৰু যি ই ইউটিউবত মানে তোমাৰ কেইবা ছেকেণ্ড মানৰ যি সৰু- সৰু ভিডিঅ' বিলাক পায়। তাৰ আমি যাক- যাক আমি ৰিলচ বুলি কওঁ সেই ৰিলচক চাই মানে এ মানুহ বিলাকে ঘণ্টাৰ পিছত ঘন্টাৰ সময় কটাই দিয়ে এতিয়া বিশে
হয় -হয়
বিশেষকৈ জানি যদি আমি শিক্ষাৰ্থীসকলক বা আমি যদি এ যুৱ প্ৰজন্ম খিনিক কথা যদি কওঁ বিশেষকৈ তেওঁ এই ৰিলচৰ যোগেদি কিন্তু অ, ঘন্টাৰ পিছত ঘন্টা তেওঁ কটাই দিয়া দেখা যায় কাৰণ ৰিলচটো এটা এনেকুৱা বস্তু যোনটো তোমাৰ এটা চালা আৰু এটা চাবলে মন গৈ থাকে। আৰু উম, কিন্তু ৰিলচটো আচলতে এ সম্পূৰ্ণৰূপে বেয়া নহয় কাৰণ কিয় মানে ৰিলছে মানুহক তোমাৰ মনোৰঞ্জনো দিয়ে বা তোমাৰ আহ যি মানে বি বিভিন্ন ধৰণৰ তোমাৰ উপযোগী তথ্য কিছুমান মানে সহজত আমি তাত উপলব্ধ পাওঁ এতিয়া সম বহুতো এনেকুৱা প্ৰতিভাশীল লোক আছে যিসকলে আমাৰ ৰিলচৰ জৰিয়তে নিজৰ প্ৰতি- প্ৰতিভাসমূহ মানে সমগ্ৰ দেখুৱাই দিব মানে দেখুৱাই দিব পাৰে এতিয়া
কিয়?
কিমান কিছুমানেটো এই প্লেটফৰ্মৰ জৰিয়তে এ তেওঁলোকে উপাৰ্জনো কৰি আছে। সেয়েহে ৰিলচ মানে মনোৰঞ্জনৰ মাধ্যমমেই নহয়। ইয়াক যদি আমি সঠিক ভাৱে ব্যৱহাৰ কৰিব পাৰো তে আমাৰ শিক শিক্ষাৰ ক্ষেত্ৰতে হওক বা আমি এটা ভাল উপাৰ্জনৰ বাবেও ই মানে এটা ভাল সুযোগ হ'ব পাৰে এতিয়া
এতিয়া আমাক আহ, অসমৰ কথাই যদি কবলৈ যাওঁ অসমতে কিমান প্ৰতিভাৱান লোক আছে এতিয়া যিসকলে আহ, ইনফ্লোয়েঞ্চৰ যোগেদি নিজৰ প্ৰতিভাসমূহ মানে ব্যক্ত কৰি আছে এতিয়া এ এ সেই সৌ সেইদিনা মই এটা ভিডিঅ' দেখিলো এজনী সৰু ছোৱালী মানে আহ মানে পথাৰত পৰাই আইতাকৰ সৈতে মানে এনকে বিভিন্ন ধৰণৰ মানে ইমান ধুনীয়াকৈ তেওঁ অসমীয়া যিসমূহ লোকগীত আছে। লোকগীতসমূহ সিমান ধুনীয়া কৈ অ', অ', গীত গাই পেলাই ছচিয়েল মিডিয়াৰ যোগেদি মানে ৰিলচৰ যোগেদি বোৰ মানে প্ৰচাৰ কৰিছে যিসমূহ মানে এ আমাৰ আহ লোকসকলে আদৰি লৈছে। সেইবোৰ মানে চাই ভাল পাইছে তেনেকুৱা সেই ক্ষেত্ৰত চাবলৈ ত' আমাৰ ৰিলেচটো মানে সম্প মানে বেয়া নহয় আমি যদি ভালদৰে ইয়াক ব্যৱহাৰ পাৰো। ই আমাৰ মানে যি দক্ষতা প্ৰতিভাসমূহ সেইসমূহ সমানে সমগ্ৰ বিশ্বৰ আগতে দেখুৱাই দিব পাৰে, আৰু
হয়- হয়
আৰু তুমি আ যি কথা কৈছিলা যে অ', কিছুমান মানুহে, এ ডিপ্ৰেশচনত গৈ আত্মহত্যা কৰা কৰাও দেখা গৈছে। সেইটো আচলতে সছা কথা, কাৰণ কিছুমান মানুহে ছে আহ তেওঁলোকে ৰিলচ বনাই, বা কিছুমান সৰু সৰু ভিডিঅ' বনাই। পেলাই ইউটিউব হওক বা ইনষ্টাগ্ৰাম হওক সেইবোৰ তেওঁলোকে পোষ্ট কৰে, কিন্তু তাত যেতিয়া তেওঁলোকে উম, মনে বিচৰা ধৰণে মানে ভিউজ নাহে বা সেই মোৰ ভাইৰেল নহয়। এতিয়া তেওঁলোকৰ যি কষ্ট সাধন কৰিছিলা সেই কষ্টসমূহ মানে পানীত থকাৰ নিচিনা হয়। তেতিয়া তেওঁলোকে এ তেওঁলোকে মানে কিছুমান বেয়া চিন্তা মনলৈ আহে মানে তেওঁলোক দিপ যোৱা নিচিনা, এইটো সঁচা কথা কিন্তু মানুহৰ-মানুহৰ সফল হবৰ কাৰণে কষ্ট কৰিবই লাগিব কাৰণ ডিম্পু দাই ডিম্পু দাই আহ প্ৰায় দুহেজাৰ ষুল পোন্ধৰ ষোল্ল চনৰ পৰাই ভিডিঅ' বনোৱা আৰম্ভ কৰিছিল, কিন্তু তেওঁ তেতিয়াই তেতিয়াই মানে তেতিয়াই তেওঁ ভাইৰেল হোৱা নাছিলে তেওঁ তোমাৰ দুহেজাৰ চৌবিশ পঁচিশ অ', তোমাৰ মানে ভালদৰে সকলো মানুহে মানে চিনি পাইছিল, তেতিয়াহে তেওঁ সফল সেই ক্ষেত্ৰত যদি কবলৈ যাওঁ মানুহে আচলতে কৰিব লাগে মানে কৰ্ম-কৰ্মটোৱে মেইন আচলতে, তেনেদৰে অ', তেনে তেনেধৰণে যদি তেওঁলোকে মানে এ সহজতে যদি এ, অ', অসফলতাটো যদি তেওঁলোকে আহ মানি লয় তেতিয়া তেওঁলোক কেতিয়াও সফল হ'ব নোৱাৰিব, আৰু ৰিলছৰ যিখিনি ভাল আছে তাৰ উপৰিও মানে বহুতখিনি বেয়া প্ৰভাৱো কম নহয়, এতিয়া বহুত শিক্ষাৰ দিয়ে তেওঁলোকে পঢ়াৰ সময়তো কিন্তু ৰিল চাই থাকে এনেতো তেওঁলোকে, আজিকালি সৰু সৰু যিবোৰ ল'ৰা ছোৱালীয়ে কাৰণ তেওঁলোকে ঘন্টাৰ পিছত ঘন্টা ৰীলছ চাই থকা দেখা যায়, কিন্তু আহ আৰু তাত কি হয় আহ তেওঁ তাৰ উপৰিও তেওঁলোকে, হয়তো কিছুমান এনে অদৰকাৰী ৰিলচ এ তেওঁলোকে চাই থাকে, যাৰ ফলত তেওঁলোকৰ
চকুৰ চকুৰ মানে বহুতখিনি বেয়া প্ৰভাৱ মানে পৰে এতিয়া সেই ক্ষেত ত্ৰত আচলতে ডাঙৰ মানুহ খিনিয়ে দায়ী, কাৰণ আজিকালি সৰুৰে পৰা কি হয় ল'ৰা ছোৱাল ছোৱালী বিলাকক এণ্ড অকল অলপমান আমনি কৰিলে তেওঁলোকৰ হাতত মোবাইলটো দি পেলাই কিবা এটা ভিডিঅ'ত এ ডাঙৰখিনিয়ে এ উলিওৱা মানে তেওঁলোকক চাবলে। দি পেলাই বহুৱাই থৈ দিয়ে। সেই ক্ষেত্ৰত আচলতে আমি ডাঙৰ দায়ী আৰু মোৰ ৰিলচটো সম্পূৰ্ণ বেয়া নহয় যদি সমস্যাটো হ'ল কত আমি আমাৰ ইয়াৰ ব্যৱহাৰটোৰ ওপৰত আমি যদি এ ইয়াক ভালদৰে ব্যৱহাৰ কৰিব পাৰো, ই আমাৰ কাৰণে এটা বহুত, এম মানে ভাল ব্যবস্থা। যদি আমি ইয়াক ভালদৰে, ব্যৱহাৰ কৰিব পাৰো ই আচলতে আমাৰ মানৱ জাতিটোৰ কাৰণে সমস্যাৰ সৃষ্টি কৰিব সেইখিনি।
সৃষ্টি কৰিব।
হয় হয়, তুমি এতিয়া যিখিনি কথা কলা সেইখিনি বহুত ভাল কথা ক'লা বাৰু। মানে এই- এতিয়া সেই আমি এতিয়া কথাখিনিৰ পৰা এটা কথাই বুজিব পাৰিছো যে আমি- ৰিলচটো যদি আমি ভালদৰে ব্যৱহাৰ কৰো, তেতিয়া আমাৰ কাৰণে ভাল আৰু যদি আমি বেয়াকৈ যদি ব্যৱহাৰ আমাৰ কাৰণে বেয়া হয় নহয় বাৰু? উম, আৰু, ৰিলচ যে মানুহে যে বনাই যে মানে ফেমাচ হবৰ কাৰণে এ কেনেকোৱা ধৰণৰ ৰিলচ বনাব লাগে তুমি জানা নাই কেনেকোৱা ধৰণৰ এইটো মানে তোমাৰ নিজৰ এটা স্কিল থাকিব লাগিব মানে তুমি কথা কোৱা স্কিলেই হওক বা মাৰ্কেটিং স্কিলেই হওক।